উম। হেল্ল'। অঁহ হেল্ল', নমস্কাৰ- নমস্কাৰ। অহ, এতিয়া আপোনাৰ খবৰ কেনেকুৱা?
মোৰ ভালেই দিয়ক, আপোনাৰ?
অহ, ভালে আছো। ক'ত আছে এতিয়া ঘৰতে না বাহিৰত?
হয়, হয় ঘৰতে আছো। এতিয়া আপুনি?
অহ, মইয়ো ঘৰতে আছোঁ।
আচ্ছা, আচ্ছা।
উম, উম। এনে বাহিৰতে যাব লগা হয় কামৰ কাৰণে কিন্তু আজি যোৱা নাই গৰমৰ কাৰণে আৰু- অফ লৈছোঁ।
অহ, আচ্ছা -আচ্ছা। আপুনি কিবা বিজনেচ কৰি আছে নেকি?
অহ, বিজনেচ মানে কি! মই সৰু সুৰা অহ, সৰু সুৰা জব কৰোঁ এটা।
আচ্ছা- আচ্ছা, অহ- অহ। ঠিকে আছে। মইতো উম, ছাত্ৰী হয়, ষ্টুডেন্ট হয়। অহ, এতিয়াতো মোৰ গৰমৰ হয় -হয় এতিয়া গৰমৰ বন্ধ দিলে আৰু। তো' আজিৰ পৰা ঘৰতে আছোঁ।
অহ, উম ভালেই হৈছে দিয়া এতিয়া মানে- ফ্ৰী আছা, উম আৰু গৰম কিমান আৰু উম।
হয়।
উম। বৰ্তমান গৰম ন! উম, হেল্ল'। শুনা পাইছে ন? উম, উম।
বহুত। বহুত গৰম, এতিয়া বন্ধ ভাল লাগিছে আৰু ঘৰত থাকিব।
উম, উম। অলপমান মানে অঁ, ভাল লাগিব আৰু।
আহিলো ঘৰ হোষ্টেলৰ পৰা।
উম, অ' হোষ্টেলত থাকে মানে। উম, উম, উম আচ্ছা। এই যে উম, অ'। ৰাতিপুৱা ৰাতিপুৱা আপুনি কিমান বজাত উঠে এনেই? হেল্ল'!
হয়। এনেই ছটা ছয়টা নহ'লে সাতটা হেল্ল', হেল্ল'।
অঁ, অঁ, অঁ, অঁ। মইও এনেকুৱাই মই পাঁচ উঠোঁ মানে, অ' শুনা পাইছোঁ। মানে নেটৱৰ্কৰ
হয়, হয় তাকেই। অ', ছটা নহ'লে সাতটাতে উঠে ন?
উম ময়ো তেনেকুৱাই উঠো।
হুম, হুম।
তাৰপিছত অলপমান মৰ্ণিং ৱাক কৰিব যাওঁ।
আচ্ছা।
মৰ্ণিং ৱাক কৰিব যা যাওঁ মৰ্ণিং ৱাক কৰি আহি অলপমান মানে ব্যায়াম চ্যায়াম কৰোঁ আৰু। এক্সাৰচাইজ কৰোঁ, সেইখিনি কৰাৰ পিছত অলপ আহ পানী চানী খাই দিওঁ, দুই লিটাৰ মান পানী খাওঁ।
এ অ'।
উম, পানী খাই তাৰ পিছত গা পা ধুই অলপমান মানে গা পা ধুই বাথৰুম গৈ পৰিষ্কাৰ হয়। তাৰপিছত ভগৱানক চাকি বতি দি তাৰপিছত কামত ওলাই যাওঁ।
কামত ওলাই যায় ন?
উম।
ঠিকে আছে ৰুটিন টো শুনি কেনে, মইো তেনেকে উঠো উঠি কেনে গা পা ধুই লওঁ, ধুই কেনে এ চাকি দিওঁ, চাকি দি অ', মৰ্ণিঙৰ ৰাতিপুৱা যোনটো আহাৰ সেইটো কৰো। তাৰ পিছত আৰু তেনেকে কলেজ ওলাই যা যাওঁ আৰু।
সেইটোৱে ইমান ইমান ৰাতিপুৱা উঠা উঠিলে মানে সেইটো মানে বহুত ভাল এনে ক'ব লাগিলে। কামৰ ক্ষেত্ৰত দি ভাল হয়, আৰু উ বহুত ভালেই। স্বাস্থ্যৰ কাৰণেও ভাল হয় ৰাতিপুৱা উঠাটো।
হয়, হয়, হয়। তাকেতো, এই মানে এ এ ক।
কিছুমান এনেকুৱা আছে যে কিছুমান এনেকুৱা মানুহ আছে যে যিবিলাকে মানে আহ অহ কেনেকুৱা নটা আঠটা বজাত তেনেকে উঠে। ইমান মানে কিহৰ কাৰণে? উম।
টো কাৰণেও বেয়া হয়।
স্বাস্থ্যৰ কাৰণে বেয়া হয় এনেকে উঠিব নালাগে।
সেইটোয়ে।
ৰাতিপুৱা যিমান সোনকালে মানে উঠা যায়, সিমান, সিমান মানে সিমানেই ভাল আৰু। স্বাস্থ্যৰ কাৰণে, উম।
তাকে আৰু ৰাতিপুৱা খোজ কাঢ়িব গ'লে দেহাৰ শৰীৰৰ কাৰণেও ভাল হয়।
শৰীৰৰ কাৰণে ভাল হয়। আৰু কিছুমানে যে ইভিনিং আ ইভিনিঙতো ফুৰিব যায় না, আবেলি ফুৰিব যায়
অ', ইভিনিঙু হয়, হয়, সেইটোও ভাল হয় মানে হেৰিৰ কাৰণে শৰীৰৰ কাৰণে ভাল মানে খোজ কাঢ়িলে বা য়োগা চোগা কৰিলে তেনেকে।
এনেই য়োগা কৰাটো এতিয়া চব চবৰেটো মানে টাইমো নাথাকে যেনিবা এক্সাৰচাইজ কৰা, কি কৰা।
হয়, হয়, উম।
ফ্ৰী টাইম পাই, সেইখিনিতে কৰিব লাগে, চবকে কৰিব লাগে মোৰ মতে।
হয় হয় সেইটোয়ে বা আমি যিখিনি আমি ওলাই গ'লে যদি আমি অলপ খোজ কাঢ়ি যাওঁ, তেতিয়াও সেই টোৱে কামত দি দিয়ে আমাৰ, তেনেকে।
মানে স্বাস্থ্যৰ
চাইকেলিং, চাইকেলিং কৰিলেও ভাল হয়,
ক'ব গ'লে এনেকুৱা মানে এইটো খোজ কাঢ়িলে আমি যেতিয়া আমি চবেইটো আৰু জিমত জইন কৰিব নোৱাৰে সেইটোত টাইমো লাগিল আৰু কি অ', তেতিয়া খোজ কাঢ়িলেও তাৰ মানে এক্সাৰচাইজ হৈ যায় বডীটোৰ এটা শৰীৰৰ। ত' সেইটোৰ কাৰণে মানে এক্সট্ৰা মানে এনাৰজি শক্তিও পোৱা যায়, দেহাৰ কাৰণে ভাল আৰু আৰু ক'ব গ'লে হাৰ্টৰ কাৰণে বহুত ভাল বোলে খোজ
বহুত ভাল হয়, হয়। হয়, হয়, ডেইলি এজন মানুহে যদি খোজ কাঢ়ে মানে বহুত
ভাল।
হয়, হয় বহুত শতাংশ মানে ৰিস্কটো কমি যায় আৰু। উম, উম, উম, উম।
সেইকাৰণে, মই আগত কিন্তু ৰাতিপুৱা উঠাই নাছিলোঁ, এতিয়া মানে উঠোঁ আৰু।
হয়, হয়, হয়। মোৰ মানে এনেই বন্ধ থাকিলে উঠা নপৰে, কিন্তু ক্লাছ ক্লাছ থাকিলে আৰু উঠো। উঠি কেনে মানে সোনকালে উঠো উঠি এনেকে ক্লাছত যোৱা তেটো খোজ কাঢ়িয়ে যাওঁ, ত' সেইখিনিও ৱাক হৈ যায় আৰু উম, উম।
সেইটোয়ে, আজিকালি যি মানে খোৱা খাদ্যত যি ভেজাল ওলাইছে সেই খোৱা খাদ্যৰ পৰাই মানুহৰ আ যিমানে, যিমানে মেডিচিন নোলাওক কিয় সিমানে মানুহৰ বেমাৰ মানে এটাৰ পিছত এটা ওলায়ে আছে।
সেইটোয়ে, সেইটোয়ে মানে আমাৰ ফল- মূল শাক, শাক চবজি সেইখিনিতে বহুত
উম।
উম, মানে এনেকুৱা বেয়া বস্তু পাই আৰু পোৱা গৈছে, হয়, হয়। সেইটোৰ কাৰণেও মানে আমাৰ বহুত বেমাৰ হয় আৰু যিহেতু আপুনি চাগে গম পাইয়ে, ভাৰতৰ ভিতৰত অসমত চবতকে কেঞ্চাৰ ৰোগ তোৰ বেছি হয়।
উম। কিহৰ কাৰণে হয় সেই যে মেডিচিন মেডিচিন চিন থকা শাক পাচলিবিলাক আমি খাই থাকোঁ সেইটোৰ কাৰণে মানুহৰ বেমাৰটো বেছি হৈছে। আৰু এইটো বেমাৰ এনেকুৱা নহয় যে। মানে অ এক হাজাৰ দুই হাজাৰ টকাতে পাঁচ হাজাৰ টকা খৰচ কৰিলে সেইটো ভাল হব সেইটো সিহঁতৰ মানে লা। লাখ টকাৰ দৰকাৰ হয় এই বেমাৰটো হলে মানে যিজনৰ উম উম তেনেহলে আমাৰ নিচিনা গৰীব মানুহ আৰু ইমান টকা পইচা ক'ত পাম।
সেইটোৱে।
ত সেইটোৱে আৰু মানে মোৰ মতে মানে কি এই যে। বেমাৰবিলাক হৈ আছে মানুহৰ আজিকালি আজি যদি মানুহবিলাক অলপমান। সজাগ হৈ থাকে মানে বেমাৰৰ প্ৰতি তাৰ পিছত। নিজৰ দেহাটোৰ প্ৰতি খোৱা খাদ্যৰ প্ৰতি অলপমান যদি সজাগ হয় তেনেহলে বহুত কিন্তু বেমাৰৰ পৰা মানুহ বাচিব পাৰিব।
হয় হয় ঠিক কৈছে উম উম উম মানে আমি নিজৰ।
উম।
দৈনন্দিন জীৱনত। মানে কিছুমান বস্তু সলনি কৰিব লাগিব তেতিয়াহে মানে আমি। মানে চেভ হৈ চলিব পাৰিম হয়
কিন্তু মানুহটো সেইটো নাভাবে না মানে মানুহৰ মানে খালি জিবাৰ সোৱাদ টো লাগে যিটো দেখিল সেইটোৱে সেই খাব মন যায় খাওঁ কি হয় হওক
হয় হয় তেনেকুৱা হয় সেইটোয়ে মানে আমাৰো হয় দিয়ক চোন মানে আমি এনেকে ফাৰ্ষ্ট ফুড বা এনেকে কলড্ৰিংছ চলল্ডিংক খাই থাকো কিন্তু সেইবোৰ বস্তু আচলতে আমাৰ মানে স্বাস্থ্য। স্বাস্থ্য কাৰণে বহুত গুণেই বেয়া হয় সেইটো কাৰণে হয় সেইটো কাৰণে বহুত ৰোগ এদিনত নহয় কিন্তু সেইটো বস্তু। টো মানে ৰেগুলাৰ খাই থকাৰ পিছত খাই থাকোতে থাকোতে মানে এইটো লাহে লাহে
সেইটো লাহে লাহে লাহে লাহে লাহে লাহে প্ৰথমতে সেইজ সেইটো মানে লিভাৰতে প্ৰভাৱ। টো আগত দেখা যাব লিভাৰৰ প্ৰব্লেম হ'ব তাৰপিছত লিভাৰ পৰা তাৰপিছত
লিভাৰ অ হয় লিভাৰ গল্ড ব্লাডাৰ এইবোৰতে প্ৰথমতে আ আক্ৰমণ কৰে তাৰ পিছত লাহে লাহে কিডনী বা আৰু বেলেগ। হেৰি বোৰ ক্ষতি কৰিব ধৰে।
কিডনিৰ ফালে মানে গলেতো আৰু বেছি দিগদাৰ হয় মানে খোৱা খাদ্য একদম বন্ধই হৈ যায়।
সেইটোয়ে নিমখ খাব নোৱাৰি বা বেছি। কিডনীটো বেছি বেয়া হ'লে পানীও।
বেছি পানীও কম খাব লাগে তেনেহ'লে। মই মানে ফাৰ্মাচিত হস্পিতেলত দেখিছোঁ মানুহবিলাক ইমান মানে কি মেডিচিন লৈ থাকে মানে মা এক মাহত দুই মাহৰ মেডিচিন একবাৰে লৈ যায় তাৰপিছত ভাবোঁ ইমান ডাঙৰ ডাঙৰ। উম বহুত মানে। ডাঙৰ ডাঙৰ টেবলেটবিলাক খাই থাকে মই ভাবো আচৰিত ইমান মানুহ। মানে কেনেকে টেবলেট বিলাক ইমান খাব পাৰে সিহঁতৰ কিডনী কি নহয় জানো এই। এনেকুৱা মানে ভয়ে লাগে আমি মেডিচিন খাবই ভয় খাওঁ এনেকুৱা।
হয় হয় মোৰ মানে দেউতাও কিডনী পেচন্ট আছিলতো মানে ভালকে গম পাওঁ আৰু তেওঁ মানে। সপ্তাহত এ এটা এনেকে ইন্জেকচন দিব লাগে। সেইটোৰ দামেই হয় পাঁচ হাজাৰ মান দিব পাঁচ হাজাৰ এটা সেই প্ৰত্যেয়েক সপ্তাহত দিব লাগে এইটো মানে বহুত খিনি এক্স পইচা খিনিও বহুত যায়, অহ নিজৰ স্বাস্থ্যও বেয়া হয়। মানে চব ফালৰ বেয়া চব ফালৰ পৰাই বেয়া আৰু।
উম ক'ব গ'লে মানে কি এইবিলাক বেমাৰ হ'লে ক'ব গ'লে এনেকুৱা মানে ভাত পানী নিচিনাকে মেডিচিন বিলাক
হয় হয় হয় বহুত দিনত সাতটা আঠটাকে টেবলেট খাব লগা হয়। সেইটো কাৰণে মানে বহুত
সেই টেবলেট বিলাক নাখালে দেখোন তাৰ মানে এনেকুৱা হ'ব তাৰ মানে বেমাৰটো মানে আহ বাঢ়িয়ে গৈ থাকিব।
আৰু খালেও তাৰেও আৰু চাইড ইফেক্ট আছে মানে হয় মানে ভাল কৰ পৰাই নহয় আৰু মানে এবাৰ ষ্টাৰ্ট হৈ গলে সেইটো মানে ঠিক কৰা বহুত দিগদাৰ এটাৰ পৰা এটা আৰম্ভ হৈ যায়। তেনেকুৱা হয় আৰু উম উম সেইটোৱে। হয় হয় হয় সেইটোৱে।
মেডিচিন টো সেইটোৱে আৰু মানুহ অলপ সজাগ হ'ব লাগে চবে।
হয় হয় ময়ো ভাবো পানী চানি বেছিকে খাই থাকিব লাগে বা অম ৰাতিপুৱা হেৰি কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে। তেনেকে য়োগা, য়োগা কৰিব পাৰে।
বেছিভাগ কি জানা সেই যে মানুহৰ মানে বাহিৰা বস্তু বিলাক খোৱা কমাব লাগে। আৰু এই যে মাছ মাছ মাংস মাছ মাংস এইবোৰতো ভেজাল ন। এইবিলাক মেডিচিন এইবিলাকো মেডিচিন সেইবিলাক অলপ খোৱা খোৱাটো কমাবই লাগে বহুত খোৱা কমাব লাগে।
মানে আমি ভেজিটেৰিয়ান সেইটোৱে মানে যিমানখিনি আমি ভেজিটেৰিয়ান হিচাপে খাব পাৰো ভেজিটেবল খাব পাৰো সেখিনি তেনেকেই ভাল খাব আৰু যদি ঘৰত বনোৱা ঘৰত যদি ৰোৱা বস্তু খাব পাৰো। আৰু বেছি ভাল কাৰণ বাহিৰত বাহিৰতটো ফাৰ্টিলাইজাৰ ইউজ কৰে তেনেকে।
উম।
বেলেগ দ্ৰব্য ইউজ কৰে মানে ভাল হ'বৰ কাৰণে শাক পাচলি খিনি। বোৰ নাখালেই ভাল আৰু। তেনে যিমান পাৰো ঘৰ ঘৰত ৰোৱা বস্তু খাব লাগে আৰু।
উম। সেই যে আমাৰ আগতে ঘৰতে ৰুইছিল আমাৰ এতিয়া যে যেনিবা আমাৰ গাঁৱত ঘৰ সিফালে ৰুই মানুহবিলাক মানে সিহঁতে যেতিয়া কবি ছবিবিলাক ৰুই এটা কবি হোৱাতে কমচে কম তিনিমাহ মান ডাঙৰ হোৱাতে লাগে। আৰু ইফালে মানে শুনা পাও মানে এ ৰাতিৰ ভিতৰতে এক কিলো বলে হৈ যায় এইটো মেডিচিন
হয় হয় হয় মেডিচিন দি কিনে সেইটোয়ে সেইবোৰ খালোটো আমাৰ কিমান ক্ষতি কৰে ভিতৰত লিভাৰ
সেইটোৱে বজাৰত লৈ আহে বিক্ৰী কৰিব, আৰু মানুহটো দেখাত মানে কি এনেকুৱা এইটো ভাল ইমান ডাঙৰ ধুনীয়া সেইটো লৈ আহে, খায় পেলাই তাৰপিছত আৰম্ভ হয় তাৰ পেট পেতৰ বিষ হব অমুক হ'ব তমুক হব এনেকুৱা আৰু।
সেইটোৱে উম উম উম।
সেই মানুহ বিলাক অলপ অ সজাগ হওক যাতে সকলোৱে, সেইটোৱে আমি বিচাৰোঁ আমিও আমিও সেইটোৱেই উম এ ভালে থকা বিচাৰো চবে, চবে ভালে থাকক নহলে চবে সবৰে যদি বেমাৰ চেমাৰ হৈ থাকে কেনেকে হ'ব, সেইটোৱে আৰু উম।